হেল্ল
অ কোৱা।
কি কৰি আছা
মই এই অলপ বাগৰি আছো বিছনাতে মানে অলপ গাত তো বেয়া আছে আজি সেইকাৰণে।
হয় নেকি অ আচ্ছা ভাত চাত খালা নে মই জাষ্ট ভাত খাইকে অলপ অ বাহিৰলে ওলাইছিলো।
অ হয় নেকি ভাত খালো মই এই অলপ পাছতে খালো।
হয়নি কিহৰ লগত খালা
আজি মই বনাইছিলো আজি তোমাৰ লেচৰা আলুৰ ভাজি বনাইছিলো। ছিলো দালি বনাইছিলো আৰু তোমাৰ এ আমাৰ মানে এটা এ থাকে থাকে গুন্দ্ৰুক মানে নেপালীৰ। গুন্দ্ৰুক বুলি, সেইটোৰ মানে চাটনি বনাইছিলো গুন্দ্ৰুকৰ।
উম মই গো অ মোৰ নেপালী লগ আছে। সিহঁতৰ লগত মই গুকৰ সটো চাটনিটো খাইছিলো আগত
অ', হয় নেকি, সেই গুন্ত্ৰুকটো খাইছো বহুত ভাল লাগে এইটো মোক
উম, নেপালী কালচাৰৰ আৰু তেনেকুৱা কি কি বস্ত আছে যিহেতু তুমি জানা
মই সেই তোমাৰ এইটো, এইটোয়ে হয় যে তোমাৰ গুন্দুক হয় আৰু এই তুমাৰ এটা বনাই, সেইটো যে আমাৰ দেৱালীৰ দিনা লাষ্টৰ দিনা যে থাকে কি ন সেইটোত মানে আমাৰ কি এইটো কয় ভাই ফুটা বুলি কয়
সেইটোত তোমাৰ, এই আমাৰ এই কয়, ৰেচেল ৰুটি বনাই এটা এই গোল গোলকে থাকে যে ৰুটি তোমাৰ যেনেকা অসমীয়া হতৰ যে থাকে পিঠা, সেনেকুৱাই আমাৰ নেপালীহঁতৰ গোল গোলকে চেল ৰুটি বনাই, সেইটো চেল ৰুটি
হয় নেকি
হয়, আৰু তোমাৰ এটা আ আচাৰো বনায়, আচাৰ বনাই এটা অ মূলা আলু
হয়
মূলা আলুৰ আচাৰ বনাই, তোমাৰ এ তি এ তিল তিলটো এই কৰি কিনে, বতি কিনে তিল বটি কিনে অলপ হে কৰি কিনে বনাই সেইটো মিক্স কৰি কিনে, নেমুৰ নেমু - চেমু চে দিব লাগে সেইটোত জলকীয়া দিব লাগে সেনেকুৱা কৰে।
হয় নেকি, উম, ভাল লাগে না?
অ', ভাল লাগে, তুমি খাই পাইছ নে তোমাৰ লগ আছে যে খাই পাইছ নে কেতিয়াবা?
অ অ মোৰ লগ আছে কিন্তু মই তেনেকুৱা গুন্দ্ৰুক এইটো আচাৰটো খাই পোৱা নাই মটৰ আৰু তিতেকেৰেলা দি কে বনাইছিলে সেইটোৱে খাইছিলোঁ।
অ অ অ হয় নেকি? অ সেন সেইটোও বনাই তিতা কেৰেলাও বনাই, তোমাৰ বহুত ধৰণৰ থাকে সেইটো আচাৰটো। তোমাৰ কচুৰো বনাব পাৰি এ পাত কচু যে থাকে সেইটোৰে দাণ্ডাবিলাকৰ বনাব পাৰি।
উম।
অ হয়।
পাত কচুটো খোৱা নাই বাৰু, তিতে কেৰেলাটো খাইছিলো।
অ। অ হয় নেকি সেইটোৰো খাব পাৰি আৰু এই তোমাৰ কলডিল যে থাকে সেইটোৰো বনাব পাৰি। কেতিয়াবা আমি কলডিলৰো বনাওঁ।
উহু
অ এই কলডিলৰো ভাল লাগে সেনকুৱা।
উম উম উম। সেইটোতো বাৰু মই খাইছো, কলডিলৰ এনে চব্জি খাইছো। কিন্তু তোমাৰ আচাৰটো খোৱা নাই।
অ কলডিলৰো আচাৰ হয়, তোমাৰ তিলৰ তিলটো দি কিনা সেইটোও এনে কৈ বনাব লাগে বহুত ভাল হয়। আৰু আমিতো কেতিয়াবা কি কৰো তোমাৰ এই যে তিহ থাকে তিহৰো বনাও কেতিয়াবা। তিহ মিক্স বনাও, অ অ তিহু তোমাৰ তাতে মূলা, তিহৰ চব মিক্স কৰি কিনা আৰু তাতে তোমাৰ তে তেলি দি দিওঁ সেনেকুৱা কৰিও বনাওঁ, মটৰ দি দিওঁ মিক্স কৰি চব গুটি মিক্স কৰিও বনাওঁ।
উম।
অ, সেনোকুৱা খাই পোৱা নাই তুমি? অ, হয় নেকি আচ্ছা। এনে মানে কি কি চাটনি খাই পাইছ তুমি কেনে ধৰণৰ চাটনিবোৰ খাই পাইছা?
এনেই নৰ্মেল চাটনি, শুকান মাছৰ চাটনি তাৰপিছত তোমাৰ মাছৰ ভাজি, মাছৰ তাৰপিছত মাছৰ মাথা মৰিগুণ্টা সেইবোৰ মাছৰ বহুত বিভিন্ন ধৰণৰ খাই পাইছোঁ আৰু।
অ, চাটনিটো চাটনি কি কি কিহৰ কিহৰ খাই পাইছা চাটনিটো?
চাটনি তেনেকুৱা চাটনি ক'ব গ'লে এনেকুৱা মানে ভাতত দিয়ে অলপ দিয়ে চাটনিটো এইটো ন। সেইটো তোমাৰ অন পদিনা, ধনিয়া, বৰমা ধনিয়া তাৰপিছত মেষ্টা টেঙা
অ।
তাৰ পিছত কৰদৈ টেঙা সেই তাৰেও খাইছোঁ।
আচ্ছা।
আৰু আহ ভোট জলকীয়া চাটনি খাইছানে তুমি?
অ অ খাও, ভোট জলকীয়াও খাও। আৰু আমিতো কেতিয়াবা সৰিহৰ চাটনি বনাও আৰু এদ- দালিৰ চাটনি বনাও হাই-
বিৰাট ভাল লাগে মোক।
হয় নেকি, দালিৰ চাটনিটো মই- বনাওঁ মই ভাল পাওঁ বহুত। সেইটো মানে দালিৰ চাটনিটো কেতিয়াবা কেতিয়াবা খাব লাগে ভাল হয়। আৰু কেতিয়াবা বাদামৰো বনাওঁ।
উম'
বাদামৰ খাই পাইছা নে বাদামৰ চাটনি?
নাই বাদামৰ খোৱা নাই নাৰিকলৰ খাইছিলো সেইদিনা।
হয় নেকি, নাৰিকলৰ মোক ইমান ভাল নালাগে নাৰিকলৰ মানে অলপ এইটোতো মি- মিঠা বস্তু ন মিঠাৰ মানে সেনেকুৱা চাটনিটো ভাল নালাগে।
উম' বাদামৰটো অলপ মিঠা মিঠা থাকে।
অঁ' বাদামৰ নহয় ইমানো এইটো নাথাকে তোমাৰ নাৰিকলটো বহুতেই মিঠা থাকে ন বাদামতটো ইমান মিঠা- থা নাথাকে। বাদাম- তোমাৰ ফ্ৰাই কৰাৰ পিছত ফ্ৰাই কৰাৰ পিছত ভাল লাগে আৰু। আৰু এই যে তোমাৰ এই যে ৰঙালাও থাকে ন ৰঙালাওৰ যে সেইযো গুৱেত- তো থাকে যে গুটি সেইটোৰো চাটনি বনাও মই কেতিয়াবা।
হয় নিকি।
অঁ সেইটো খাই পাইছে নে।
নাই ৰঙালাউৰ গুটি খোৱা নাই।
অঁ সেইটোৰো চাটনি বহুত ভাল হয়।
হয় নেকি, পানীলাউৰ খাইছিলো।
অঁ পানীলাউৰ অঁ আমিতো ৰয় এ পায়- অঁ' আমাৰতো এই ৰঙালাউৰে বনাও মানে শুকাই কিনা। অলপ এ কেৰাহিৰ- গৰম কেৰাহিতত এনে শুকানকেও অলপ অলপ হে কৰিব লাগে ভাজি- জিব লাগে তাৰপিছত তোমাৰ সেইটো বাকলিটো সেই গুচাব পাৰা নহ'লে এনেও বা- কলিৰ লগতো তুমি বিলাহী অলপ পুৰি কিনে সেনেকুৱা চাটনি বনাও পাৰা বহুত- ভাল লাগে সোৱাত।
এইটোতো হয় বাৰু ৰঙালাউ খাব-
পাৰা মান ধনিয়া দি কিনেও বনাব পাৰা ভাল লাগে এনেকুৱা আৰু- কেকৰাৰ চাটনি খাই পাইছানে?
অঁ কেকৰা চাটনি খাইছিলো। মানে আগতে মানে কেকৰা আমি মাছ মাৰিব যাওঁতে কে- কেৰা আনিছিলোঁ কেকৰাটোৰ মানে চাটনি বনাইকে আমি ধুনীয়াকৈ খাইছিলোঁ।
অঁ অঁ হয় নিকি?
ভাল লাগিছিলে এতিয়াও খাওঁ বাৰু কেতিয়াবা।
অঁ অঁ হয় নিকি?
এতিয়াও খাওঁ কেতিয়াবা কেতিয়াবা অঁ ভাল লাগে ঠিকে কলা তুমি। তুমি খোৱানে কেতিয়াবা? হেল্লৌ' অঁহ মই এইটো তোমাৰ কে এই- টো নিচলা মাছ আছে নহয়, নিচলা মাছটো খাওঁ কেতিয়াবা নিচলা মাছৰটো আৰু ভাল লাগে।
অঁ অঁ নিচিনা মাছৰ যে তোমাৰ এই পেকেট পাই যে সেইটো পেকেটৰ খাওঁ কেইটিয়াবা বহুত ভাল লাগে মোকে।
অঁ নিচলা মাছৰ পেকেটত চাটনি ৰেডি ৰেডি ৰেডি আহে ন এ।
অঁ' ৰেডিমেডটো ৰেডিমেডটো সেইটোৱে। সেইটোতো বহুত ভাল লাগে মই বহুত। ভাল পাওঁ আৰু তোমাৰ কিছুমানে জলকীয়াৰো চাটনি বনাই। অকল জলকীয়াদি কেনেও বনাই আৰু পিয়াজৰ চাটনি খাই পাইছা পিয়াজৰ।
পিয়াজৰো খাইছো হয় বাত পিয়াজৰো ভাল লাগে।
উম পিয়াজৰো কেতিয়াবা আমাৰ মানে কিবা বিলাহী চিলাহী নাথাকিলে আমি। বনাই দিওঁ ভাল লাগে কিন্তু এই পিয়াজৰ চাটনি হোৱাৰ পিছত বহুত। পানী পিয়াহ লাগি থাকে আৰু মানে বেছি পিয়াজ খাব নোৱাৰি যে কেঁচা পিয়াজ খালে আৰু। পানী পিয়াহ লাগি থাকে তোমাৰ চাটনি বনালেতো আৰু পানী পিয়া লাগে সেইটো। আৰু আ। আমাৰ মানে এ এটা আছে আমি সেইটো এটা এইটো থাকে তোমাৰ কি কয়। অ, শ্বিলঙৰ পৰা আনিছিলো তিমুৰ বুলি হয় সেইটো তিমূুৰৰ চাটনিও খাওঁ।
অ, মানে কি তিমুৰটো মোৰ ভাল লাগে আহ। তিমুৰতটো খোৱা নাই কিন্তু এটা এ এটা খাইছিলো শ্বিলঙত।
অ চিৰাম চিৰাম এটা আৰু এটা থাকে তোমাৰ চিলাম বুলি থাকে। সেইটোও বহুত ভাল লাগে।
তাৰ স্মেলটো বেলেগ অলপ এই তাৰে খাইছিলোঁ মই, তাৰ স্মেলটো অলপ। উ
বহুত ভাল লাগে চিলামৰ চাটনিও ভাল লাগে আৰু তোমাৰ তিমূৰৰ ভাল লাগে তিমূৰৰো তোমাৰ অলপ। হয় মানে জিভা পিৰপিৰাই যায় সেনেকুৱা হয়।
উম উম উম উম। খোৱা নাই তিমল কি হালধীয়া হালধীয়া ফুল ফুলে নেকি তাৰ?
সেইটো মানে গুটিটো খাও, তুমি এইটো ফু অ', সেইটো এটা তিমুৰৰ নিচিনা। নাই হয় তোমাৰ হালধীয়া হালধীয়া যে ফুল যে সৰু সৰু যে। ফুল যে অ', অ', পিৰপিৰাই সেইটো, অ', অ, সেই। তও খাইছিলোঁ।
হয় নেকি, মোৰ অলপ আদতটো মানে কিবা বস্তু জংঘলী বস্তু বোৰ। অলপ টেষ্ট কৰা মানে কিবা পাত ছাত মানে ফুল চুল তেনেকাে লগাই লও জিভাত মানে তুমি যেনেকুৱা। অ', সেইটোৱে হয় নেকি মানে এইটো অলপ পিৰিপিৰিইকে ধৰে।
অ', সেইটো ছাটনি খাইছিলো আমি সেইটোও খাব পাৰি তুমি খাব পাৰা সেইটো ভাল হয় এইটো।
জিভাত লগাইকে ভাল লাগে এনে পিৰ পিৰ কে পিৰপিৰাই নহয়।
হয় হয় মই আগতে বহুত বনাইছিলো সেইটো ৰ চাটনি আজিকালি পোৱা নাযায়। আমাৰ ইয়াতে তোমাৰ এই জংঘলৰ ফালে পায় যে।
অ', আগতে সেইটো ফুল। ঢেৰ হৈছিলে, আজিকালি দেখিবলৈ নাপায় আমাৰ পানেও ঢেৰ আছিলে।
নাইক হৈ গ'ল আৰু সেইবোৰ ফুলতো তোমাৰ বহুত ভাল আছিল বিলাহীৰ লগত পুৰা একদম চাটনি। পিচি কিনে খাইছিলো সেইটো বহুত ভাল লাগে।
উ
সেইটোৰ চাটনি।
হয় নেকি, উম ময়ো খাইছিলো এতিয়া।
অ', সেইটো বহুত ভাল লাগে আৰু তোমাৰ এনেকুৱাই সৰু সৰু এটা যে টেঙা পাত যে থাকে। কে গোল গোল কে সেইটো খাইছ নে সেইটোৰ চাটনি।
অ', সেইটোৰ চাটনি খোৱা নাই দেখোন।
অ', হয়। কি আচ্ছা আৰু এই মচুন্দৰীৰ খাইছানে মচুন্দৰী বুলি এটা আছে যে এইটো
মচুন্দৰী
উমঁ!
মচুন্দৰি তো খোৱা নাই দেখোন তুমি খাইছা নেকি মচুন্দন্দৰি অ। অঁ! গোল অঁ ডিল টাইবৰ পাত যে থাকে হয়ঁ হয়ঁ। অঁ অলপ ডিল ডিল টাইপৰ পাতবোৰ থাকে হয়ঁ অঁ', অ মোৰচোন আমাৰ ঘৰত আছে এইটো ধেৰ আছে আমাৰ মানে পাহাৰত। পাহাৰত মানে এইটো মচুন্দৰী পাতটো ধেৰ হয় ন তাৰে পৰা লৈকে আহি কে মানে মায়ে আগতে লগাইছিলে আমাৰ য'তে পানী পৰি থাকে নহয় তা তে লগৰ বিলাকে ইমান ধুনীয়াকে হৈছে আৰু তোমাৰ অঁ এ অন এইটো জংঘলত ধঢেৰ পায় এইটো পাহাৰত আমাৰ পান পাহাৰত ধেৰ তাৰে তাৰে পৰা ছিঙি কি খাও আগতে তাৰ পিছত আমি ঘৰতে আনি লগাই দিছিলো পুলিবোৰ এতিয়া ধেঢৰ হৈছে কেতিয়াবা মানে কি একো মানে চাটনি চাটনি নাথাকিলে আঞ্জাত আঞ্জা নাথাকিলে সেইখনে ছিঙিকে মানে চাটনি বনাই দিও ইমান ধুনীয়া লাগে ন। আহ তাৰ পিছে সেইটোয়ে কোৱা যায় আৰু। দিয়া ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া ধন্যবাদ দিয়া।